হেল্ল
হেল্ল' অ
কি কৰি আছা
এ ভাত বাঢ়িছোঁ
অ কিহে বনালে
ভাত এই ভাত কেৰেলা আলু ভাজি
তই কি কৰিছ
মই এনেই আছো
ভাত খোৱা নাই
ভাত নাই খোৱা। উম, বাঢ়িছে আও। উম, বাহঁতে কি কৰিআছে?
হাঁ
বাহঁতে কি কৰি আছে?
এয়া সেয়াটো আছে আও এই ছোৱালী স্কুললে যাবলে ওলাইছে।
অঁ, ছোৱালী পৰীক্ষা আছে।
অঁ, তাই গ'ল, ওলাই গৈছে আও
অহ
তাপা, আমি এতিয়া ভাত- পানী খাম আৰু।
অঁঁ সেইফালে বৰষুণ দিছে, বৰষুণ দিছে নে ৰ'দ দিছে?
অঁ, অঁহ্‌
সেইফালে ৰ'দ দিছে নে বৰষুণ দিছে?
ইয়ে ৰ'দ, আজি বহুত ৰ'দ দিছে। এতিয়া ৰ'দ দিছে আও আবেলি বেলাকে দিব আৰু ধুমা- খুনাকে বৰষুণ।
অঁ, এতিয়াও ৰ'দেই দিছে
ওঁ তেওঁ দি আছে তাতো
অঁ, ইয়াটো ৰ'দ দিছে। ওঁ, তাকে বাবাই তামোল পাৰি আছে। তামোলবোৰ পুতে হেনো মই কেঁচা তামোলবোৰ পাৰিবলে হাৰি কৰি আছো কেঁচা তামোলবোৰ আকৌ পুতিলে বেয়া হ'ব যে।
অঁ
পকাবোকে হেৰি পাৰিছে।
অঁ এ দুপোনমান বেছি দিবলে ক
অঁ, তাকে জানো কি কৰে বেচে- নেবেচে। আকৌ, গ্ৰাহকেই নাই নহয় বেচিবলে, এতিয়া গ্ৰাহক ক'ত বিচাৰিব? গ্ৰাহকেই নাই নহয়, আকৌ গ্ৰাহক ক'ত বিচাৰিব এতিয়া? মাজতে কোনোবাই বিচাৰিছিলে হেনো, মাজতে কোনোবাই বিচাৰিছিলে হেনো, তেতিয়া আকৌ হেৰি যে তামোল পৰাই নাছিলে
অঁ ম
এতিয়া আকৌ হেৰি সেইটো কি কয়? গ্ৰাহক জানো পালেমানে বেছিব চাগে।
অঁ, মানুহ ঘৰ হেৰি, বকতিয়া দিলিগে নে কি?
অঁ, নাই দিয়া আজি দিবগে হেনো। হেৰি পইঁচা কালি উঠালে। ভূটিয়া মাল আনিলে নেকি? তাপা হেৰি এইটো কি কয়? আজ্‌ দি, দিমগে বুলি কৈছে। তাকে, মোকো লগ ধৰিছে জানো কি কওঁ। যাওঁৱে নে নাযাওঁৱে নে। ঘৰত আকৌ মানুহো নাই নাই যে।
কেবাদিনো হ'ল নহয়? হেৰি দিবগে হ'ল আও যাবি আক।
অঁ তাকে, আজি হেৰি ছদিন নে, সাতদিন জানো কেইদিন হ'ল? এডখ আঠঘ মান মানুহে লগখাই লৈ পেলাই হেৰি কৰিছে।
অঁ লগখাই লৈ দিছে আও। এ তেনেকে দিয়াই ভাল একেবাৰে। ঘ গোটখাই পেলাই।
অঁ। তাকে, এইটো চুকপা বহুতখিনি মানুহ হেৰি হৈছে, দিবলে গৈছে। তাকে
চবেই দিছ্‌, চবেই দিছে আও।
অ তাতে হেৰি আকৌ সেইদিনা সকামলৈও মাতিলেহি যে আকৌ এতিয়া সকাম তাৰপিছত হেৰি নিদিলেও কথাটো বেয়া হৈ যায়।
অ ত সকামলে হেৰি মা। যাবি আকৌ সকামলে।
অ তাকে জানো কি কৰো? তাকে কাইলে ঘৰ কামো আছো ঘৰলেও সেই এইটো কি মাতিছে।
কাইলে যাবি নে আজিয়ে যাবি।
যানো কেতিয়া যাও। এই ইহঁতৰ ছোৱালীও গা ভাল নহয়। তাৰ পৰা কালি হেৰি এইটো মোৰ এই হেৰি এটা নিলেহি। লেটা গুটি এটা তাকো হেনো বেয়া ওলালে। এজনী বেমাৰ হৈ আছে মাক হঁতে হিৰলৈ নিব লাগে মেডিকেল নাই নিয়া। কালি আহিছে ছোৱালীজনী একেবাৰে মোখ শুকাই আছে না ম ছোৱালীজনী কালি একেবাৰে মুখখন শুকাই আছে।
অ তাকে হেৰি খবৰ এটা লবি পায়।
তাকে হ ফোন কৰাই নাই ফোন এটা কৰিবই লাগিব। বাজে বিজে হয়।
উম
উম
সিহঁতি মেডিকেললৈ লৈ যাব লাগিছিলে ছোৱালিজনিক।
তাকেসে নাই নিয়া নহয়। কিনো কৰি আছে? আজি তিনদিন চাৰিদিন মান হ'ল মানুহৰ ঘৰত আনি থোৱা আছিলে দ দৰৱ দৰবকে খোৱালে বোলে।
উম সেয়াই ভাল হোৱা নাই।
নাইহোৱা। আপুনি এতিয়া কেতিয়ালৈ আহিব হালে হালে আম এদাই হব আম নাইয়ে। আমবোৰ পেলাই পেলাই ফাটি ফাটি গৈছে।
এ যাওঁ যাওঁ যাকে আছো ইহঁতে যাবলৈ নিদিয়ে আৰু এতিয়া।
অহ তাকেহে।
মাতিবোৰ হোৱা নাই অলপ দিন থাক থাক বুলি কৈছে আৰু।
অ মাতি বিশ তাৰিখ মানৰ পৰা ৰুব নি বিশ তাৰিখে ৰোৱা দিন আছে। তাপা বাবা
মাটি ৰোৱা সময়তে যাবি গে বুলি এতিয়া অ
উ কাইলে পৰা সেই কুৰমাৰ কথাও কৈছে জানো কি কয় আজি আকৌ দহ তাৰিখ হলে কাইলে এঘাৰ তাৰিখ। বেছি দিন নাই নহয়।
উ মই হেৰি যাম আৰু দুই এদিনতে।
অ ভিনদেউ বেপাৰলে নাই যোৱা।
নাই যোৱা আজি এই বৃহস্পতি বাৰ যে আজি নাযায়।
অহ তাকেহে।
কালি বুধবাৰে কালি গৈছিলে এ।
লৰাটোৰে পৰীক্ষা আছে নাই আজি?
অ আছে দুইতাই।
অহ। উম হেৰিটো কি কিয়? কালি আবেলি বৰষুণ দিছিলে না আমাৰ ইয়াত ইমান ডাঙৰকে বৰষুণ দিছিলে।
ইয়াত ইমান নাই দিয়া এনেই পাত লাকে এজাক দিছিলে আৰু
উম ইয়াত একদম ব
ডাঙৰকে বৰষুণ নিদিলে।
উম বতৰো একদম কলা মলা হৈ আহিছে তাৰপাত দিলে ডাঙৰকে বৰষুণ দিলে
অ আজি আকৌ সেয়া একদম ৰ'দ দিছে।
উম ইয়াটো দিছিল। উম
এ ভাত খুৱাই নাই আৰু
ভাত নাই খোৱা ভাত বনাই হ'ল সেই এটুকে দিম আৰু দেহা স্কুল নাযায় হেনো তাপা অ কামলৈ নাযায় সোৰ বাইকখন বনাবলৈযায় কালি বাইকখন বেয়া হ'ল আধা বনালে তাৰ পৰা আকৌ হেৰি এইটো কি কয় এতিয়া বাইক বনাবলৈ যায় কামলৈ নাযায় কাৰণে সেই বৰ হেৰি কৰি থকা নাই আৰু
উম দেহা নু স্কুললে কেলে নাযায়।
জানো কেলে নাযায়, নাযাওঁ বুলি কৈছে আও
বতৰও ভাল স্কুল খতি কৰিব নালাগে।
অ জানো নাযাওঁ বুলি কৈছে স কালি ৰাতি মাংস আনিছিলে মাংস অকনো আছে। উম এ তালও অকমান বনালো তেনেকে দিম বুলি ভাবি আছো সেই ৰুটি খাছিলে কালি ৰুটি মাংস, তাৰাপা সে ৰুটি মাংসকে খাওঁ বুলি কলে আনি দিলে বনালো। এতিয়া সে আছে। তাকে বোলো দিম কি কৰি। উম
এতিয়া আকৌ মই ঘৰলে নোযোৱাকৈ নো তই কেনেকে হেৰি হলে ঘৰলে যাবিগে।
তাকে জানো কি কৰোঁ ভাবিয়ে পোৱা নাই।
ঘৰতো মানুহ নাথাকে।
উম।
উ গোষাই ঘলে যাবলৈ মানুহ নহব নহয়।
তাকে বাবা এতিয়া কি কৰা যায় নে নাযায় নে গোসাই ঘলে
উম।
ৰ'দদালো ইয়াতো বহত টেকটেকে ওলাইছে
এ এতিয়া ৰ'দডাল আছে ৰ আবেলিকে। ধোমা খুনাকে আহিব আৰু বৰষুণ।
তাকে কাপোৰ অলপো ধুম বুলি ভাবিছিলো কিনো কৰো জানো ধও নে নুধুই ন।
সোনকালে ধুই দে হেৰি আগবেলাতে শুকাব পিছবেলালেহে বৰষুণ দিব।
আ কেইটামান চাৰফত দি থৈছো বাৰু আকৌ কেইটামান দি পেলাই। ধুব লাগিব। ৰ'দতটো দিওঁতনে এইকেইদিন বৰষুণে বৰষুণে কাপোৰ ধুবলৈ হোৱাই নাই, তাকে তো বৰ্তাও গা ভাল নহয় নহয় সিদিনা মেডিকেললৈ নিলে। তাৰ পা এতিয়া। অকমান ভাল হৈছে, সি বেজি দিলে বেজী চৈধ্যটা নে পোন্ধৰটা দিছে হেনো। তাৰপা সিদিনা তিনিটা নে চাৰিটা দিলে আৰু দুটামান লৈ আহিছে।
এতিয়া ভাল পাইছে অকমান।।
এতিয়া ভাল পাইছে অকমান অ কালি মই গৈছিলো এপাক।
উম। অ হেত সেৰি চব হেয়া। হেৰি আছে নাই দেহা।
আছে আছে মানে সেই একজাম চলি আছে সিহঁতৰ হেইয়ালে গ'ল কলেজলে গৈছে এতিয়া য। নাৰ
উম।
এক্সম চলি আছে যে ইহঁতৰ সীনা তাঁত খন সেই বহঁতৰ তাঁতখনন বেয়া হল নহয় এতিয়া বৰ তুলিব। পোৱা নাই কালি আহিছিলে কৈছে।
ওম।
কি নহব জানো মোৰ পাৰ নাখালে হে ন এই ববয়ে কিছুমান খেলি মেলি কৰিলে যে। শোৱা টনা সেই দুজনতে নাখালে নে কি এনে। তাপা এতিয়া আহি এইটো কালি কৈ আছে বৰ তুলিবলৈ পোৱা নাই মোৰ পায় নাখালে।
তই যাবি অকমান ভাল কৰি থৈ আহিবি।
তাকে মোৰ ইমান নাজানো নহয় এইবোৰ হেৰিয়ত খালত তেনেকে মোৰ পাৰ কৰিবলে।
ওম।
জানো কি ক।
এই মানুহজনীয়ে সেই খেলি মেলি যে খেলি মেলি কৰিলে আকৌ।
উম তাকে।
এনেই কৈ থাকে পাওঁ পাওঁ কে নোৱাৰি।
লোকৰ ভৰসাত।
উম, লোকৰ আশাত লৈ আহে আও।
উম। তাকে। কিনো কৰিব, কিনো নকৰিব জানো সেইখন কেনেকেনো বব। ঢেৰ ভাল কৰিব লাগিব।
এতিয়া সে আগ মাটি তাক মাটি হেইটি ভাল কৰি ল'ব আও।
উম। তাকে খালত তোৱাৰ পিছত থোকখন অলপ ভাল কৰিব লাগিব তাপ আহে বব পাৰিব। একণীয়াও আছে হেৰিও আছে সৰখনো।
ব তুলি হোৱাই নাই।
বৰ তুলি হোৱাই নাই কালি এবাতি তুলিলে হেনো। আৰু তিনিবাতি তুলিবলে আছে এতিয়া যাব জয়হতো দিও থাকে। আজি বতও ভাল।
তাকেহে বাৰিষাখন সেইখন কৰিবও নালাগে মানুহজনীয়ে।
খেতি পথাৰ নাই লাগি থাকিব। তাকে সবে লগাও চবে লগোৱা দেখি মোৰো লগাবলেহে মন গৈছে আমাৰ। অ হেই হাঁ ম অ কি কয় খেতি পথাৰ পিছত লগ।